হেলল আহ অ
অ হেল্ল' অ এয়া কিবা কিবি কাম এটা কৰি আছো হেৰিয় দুপৰীয়া সময় যে কিবা এটা কৰি পেলাই বোলো অকমান এবাগৰ মাৰিম আৰু
অ
তোমালোকৰ মা ভালনে এতিয়া
মা ভাল মানে ভাল নহয় দিয়ক এই ভৰিখনৰ বিষটোো আছেই
অঁ মোৰো ভৰি বিষ হৈছিল নহয় মাজতে অলপ ভাল পাইছো এতিয়া
অ কিবা থেৰাপি চেৰাপি কৰিলে নে কিবা বেলেগ
নাই নাই থেৰা থেৰা লোৱা নাই থেৰাপি তুমি যিমানে নকৰা নিজে নিজৰ ডক্তৰ হব লাগিব নিজে নিজৰ চিকিৎসা কৰিব লাগিব এনেই থেৰাপীিবোৰ এনেই কৰেহে মানুহে মই হেৰি কৰিব লাগে খুব পানী খাব লাগে পানী দিনটোত তিনি লিটাৰ মান পানী খাবই লাগে মানুহে
অ পানীতো খাই বলো অকণ অকণ তেতিনি ত ন নহক ক
তিনি লিটাৰ মান খাবই লাগে নহ'লে শ কামত নাহে আৰু সেই এইবোৰ শাক পাচলি হেৰিয়তকে মানে দালিতকে মানে শাক পাচলি খাব লাগে দালিতটো হজম হওঁতে বহুত সময় লাগে বোলে
চব সাৰ দিয়া থাকে যে
সোনকালে হজম হোৱা পাচলিবলাক ধৰা হেৰি হলেও মিক্সিত পিচি হলেও তৰকাৰী কৰি তেতিয়া পাচলি খাব লাগে মানে পাচলিৰ পৰা যিটো পায় সেইটো সেইবিলাকৰ কাৰণে বিষি সেইবিলাকৰ কাৰণে বেছি ভাল এই ছজনা পাত ছ ছজনা পাত খাবলৈ দিবাচোন ছজনা পাত ভাজি পেলাই বা তৰকাৰী বনাই যি কৰিয়ে নহওক ছজনা পাত খাব লাগে এই বহুত কেলচ কেলচিয়াম থাকে ছজনা পাতত
পেলে
তিল তিল পিচি পেলাই চাটনি বনাই খাব পাৰি কেতিয়াবা তৰকাৰী বনাই খাব পাৰি তিল খাবই লাগে সপ্তাহটোত এদিন তিল খাবই লাগে
তেল খোৱা হয় মাজে মাজে সেই মানে তেনেকে খোৱা নহয় আৰু
আহ
ভাল মই আজিকে গম পাইছো
সেই কেলচিয়ামৰ অভাৱতে হয় আৰু মানুহৰ বিশেষকে ভাল বোৰতকে বেয়া খাদ্য বেছিকে খাই থকা যায় যে আজিকালি চানা বিস্কুট এইবিলাক বেছিকে খোৱা যায় যিবিলাক নেখালেও হয় আমি তেওঁ এনেই খাই থাকো চাহ বেছিকে খোৱা নহয় আহ তামো তামোল চাধা এইবিলাক খাব খাই মানুহে সেইবিলাক খাব নালাগে মই এইবিলাক নাখাওঁ আজিকালি মই চানা বিস্কুট এইবিলাকো কমাইছোঁ মানে একে নেখালে নহয় কোনোবা সময়ত খুব মন যায় তেতিয়া খাও আ ই ডেইলি নহয় আৰু ডেইলী খা খোৱাতটো বন্ধ কৰিছো আৰু
উ এনেও এইবোৰ বেচনৰ বস্তু হেৰিবোৰ বেয়াই
ৰিফাইন বিশেষকে ৰিফাইনত ভাজা যে এ এইবিলাক উ ৰিফাইনত বিস্কুতত তিবি দেখাতহে শুকান কিন্তু তাত এটা মালপোৱাত যিমান তেল থাকে বোলে এটা বিস্কুটতো সিমানেই তেল থাকে সেইকাৰণে বিস্কুট খাবই নালাগে মানুহে কুটটো ময়দা দি বনায় আটাইৰিতো নবনায় ময়দাটো আৰু বেয়া
আৰু বেয়া বস্তু উম
টো বেয়াই মুঠতে ৰিফাইন তেলেই হওক বা ৰিফাইন ময়দাই হওক যিয়ে নহওক ৰিফাইনটো বেয়াই আটা খালে সেই নিজে বনাই পেলাই উম বেলেগ কিবা কিবি মিক্স কৰি, সে তেতিয়াহে আটাটো ভাল খোৱা। ধৰা পালেং শাক, পালেং পাতকেইটামানে মিছ কৰি দিলা বিত
পালেং, অ' তেনেকে পালেং চালেং হৈ যায় মাজে মাজে ঘৰতে আছে দুজোপা মান।
অ' তেনেকে মিক্স কৰি পেলাই ৰুটিটো বনালে তেতিয়া সেই ৰুটিটো খালে কামত আহে আৰু এনেই সুদা আটা কিনি আনা দোকানৰ পৰা কিনি অনা খিনি একো কামত নাহে।
উম উম।
এ তুমি হেৰি কৰিবা সেই মাক ক'বা বোলেপানী, পানী চানী খুব বেছিকে খাবলৈ দিছে। পেছাব বেছিকে কৰিব লাগে। তাৰমানে পেচাব কৰিলেই সেই বিষ যিমান বেয়া বস্তু আছে ওলাই যায় যে। বিষটো নাইকিয়া হৈ যায়। সেইটোৱে কথা। পানী খাবলৈ দিয়ে সেইটো কাৰণেই।
হেৰি যে এই, এইটো ছজনা পাতটো কেনেকৈ খামনো?
ছজনা পাতটো হেই মিহিকৈ কুটি পেলাই শুকানকৈ ভাজিও খাব পাৰি বা তৰকাৰী বনাইও খাব পাৰি, দালিত দিও খাব পাৰি, যিকোনো প্ৰকাৰে খাব পাৰি। শুকুৱাই পেলাই সেয়া সেইখিনি গুৰি কৰি শুকুৱাই সেয়াও খাব পাৰি। অকমান তৰকাৰীত দি পেলাই খাব পাৰি। কেতিয়াবা মানুহৰ চাহ বনাইও খায় তেনেকুৱা আৰু।
কি? তেনেকে, ছজনা পাতটো এনে বিষৰ কাৰণে ভাল বুলি শুনিছিলোঁ কাৰোবাৰ মুখত আগতে, এতিয়া মোৰ মনত পৰিছে বাৰু।
কেলচিয়াম য'ত য'ত যি যিত আছে, কেলচিয়াম খোৱা ভাল আৰু।
অ'।
এনেই ধৰা টেবলেট, টেবলেট খালে।
টেবলেটটো এতিয়া খাবই লাগে। উম, টেবলেটটো খায়ে থাকে বাৰু নহলে কাম নকৰে যে।
টেবলেটে কাম নকৰে মানে টেবলেটে এই গোটেই বেমাৰটো নাইকিয়া কৰি দিব নোৱাৰে, টেবলেটে সেইটো থমাইহে থ'ব পাৰে। একো বেমাৰে টেবলেটে নাইকিয়া কৰিব নোৱাৰে। মানুহে টেবলেটৰ ওপৰত বহুত ভৰসা কৰে কিন্তু এই প্ৰকৃতিয়ে দিয়া বস্তুখিনিৰ ওপৰতহে ভৰষা কৰিব লাগে। টেবলেটৰ ওপৰত ভৰসা কৰি লাভ নাই।
তাকে।
এতিয়া ভাত খালে
ভাত খালে খালে
এ এসোপা মানে তিলৰ তিল গু়ৰি কৰি থৈ দিলেও তাই এচামুচ তৰকাৰীত খনতে দি পেলাই খাব পাৰে তিল খালেও বহুত ভাল
তিলতটো আকৌ হেৰিহে কেতিয়াবা অনা যায় বিহু চিহু ওচৰতহে কেতিয়াবা বনাই আৰু এনেই আমাৰ খেতি চেতি নকৰে যে তিলৰ
অ নহয় তিল হেৰি সেই তেনেকুৱা ছিজনত কিনি আনি থৈ দিবহি লাগে ছিজনত দামটো অকণ কমে নহয় এ এ দুই কেজি তিনি কেজি কেজি মান কিনি আনি থৈ দিলে, গোটেই বছৰটোৰ কাৰণে হৈ যায় আৰু সেইখিনিয়ে।
অহ', তিলৰ চাটনিটো- চাটনিটো কেতিয়াবা পোৱা যায়।
অহ', মানে কি কম দামি কেল- কেলচিয়ামৰ ভিতৰত ভাল কেলচিয়াম তিলটোৱে। এই ছজনা -পাতটোও ভাল। সজনা পাততো-টো আকৌ চব চিজনতে পোৱা নাযায়। এটা ছিজনতহে পায়।
চজনা, আছিলে আমাৰ ঘৰত, কিন্তু এতিয়া তাকো আছেনে- নাই চাব লাগিব।
অ', থাকে এতিয়া থাকে, এইকেইটা কুমলীয়া- -কুমলীয়া পাতটো। পাতটো চব পাতেই ভাল বুঢ়া পাতো খাব পাৰি। কুমলীয়াা পাতো খাব পাৰি। কিন্তু কোমলীয়াত, টো খালে খ-খাই ভাল লাগে আৰু।
অহ ', দিব লাগিব ৰ,
আৰু কিছুমান ব্যয়ামো আছে ব্যয়াম বিলাকো, কৰিব লাগে আৰু ভৰি বিষৰ কিছুমান ব্যায়াম আছে সেইবিলাক ব্যয়ামো খুব ভাল। আগতকে মানে কি আগত, কাম -কাম কমিল যে', মানুহৰ কাম কমিল মানে কাম নকৰা হ'ল। এতিয়া চব কাম, - অ', উপাঙতে কৰা নিচিনা হ'ল যে', - মানুহ বিলাকে কষ্ট কৰি কাম নকৰে। কৰে, সেইটো কাৰণে বিষ-চিষ বেছিকে হৈ থকা হ'ল। অ', - সেইটোৱে ভৰিত বেছিকে ভৰি-খনত, সেই জোৰটো দিয়া যায়। তাৰ বাহিৰে আ', ভৰিতকে গাত, তোৰ ভিৰ বেছি হয়। গাটোৰ ওজনটো কমাব লাগে মানুহে। ওজন কমাও, কমা কমি থাকিলে তেতিয়া ভৰিতোৱে ভাৰ
ওজনটো কমিবলে এই খোচ -চোজ কাঢ়া হয় অকণ কমিল হয়কে, এতিয়া বিষৰ কাৰণে খোজেই কাঢ়িব নোৱাৰে নহয়।
অ', -সেইটোৱে, খোজ মানে কি বিষটো নহওঁতেই মানুহে সাৱধান হ'ব লাগে, যাতে মোৰ ওজনটো নেবাঢ়ে। মোৰ ভৰি বিষ নহয় সেইটো কাৰণে আগতীয়াকেই সাৱধান হৈ থাকিব লাগে, মোৰ যাতে বেলেঞ্চটো থাকে এ ভৰি আৰু আ গোটেইটোৱে ভৰি কেইটাই যাতে গাটোৰ ওজনতটো ৰাখে
ৰাখিব পাৰে, অ'
ওজনটো বঢ়াবই নালাগে সেইকাৰণে, ভাত ভাতটো মানে কমাই খাব লাগে মানুহে। ভাত, ৰুটি এইবিলাক কমাই খাব লাগে। পাচলি জাতীয় খিনি বেছি খাব লাগে।
উম
ভাতৰ ভাত, ৰুটি
সেইটোৱে আকৌ আমাৰ প্ৰধান আহাৰ ভাতে যে এতিয়া ভাততোৱে খাই থকা মাহঁতে এতিয়া আগৰ পৰা ভাত খাই অভ্যাস।
অ' সেইটোৱে।
ভাতটোৱে খাই, বাকী বস্তু বাহিৰা বস্তু নাখায়েই, সেইটো কাৰণে মানে মানে এতিয়া অসুবিধা আছে আকৌ মেডিচিন খাব মেডিচিন খাব লাগে কাৰণে ভাতটো খাবৈ লাগে।
অ' নহয় ভাত ভাত তোমাক খাওক, কিন্তু ভাত এসাঁজ খাব লাগে বাকী পাচলিযেই খাব লাগে এইবোৰ খা ৰাতি হ'লে পাচলি ৰাতি পাচলি ভাজি খাই পেলাই শুই থাকিলেও কথা নাই। দিনতহে খাই থাকিবি, ভাত অকণমান খাব লাগে কিন্তু, ভাতেই যে খা খাবই লাগিব এনেকুৱা কথা নহয়, কিছুমান মানুহে ভাত নাখায়েই, আমাৰ মানুহ, অসমৰ মানুহ খিনিেহে বেছি ভাত খোৱাটোত গুৰুত্ব দিয়ে। কিন্তু কিছুমান মানুহে ভাত
বাহিৰৰ মানুহ বিলাকে ভাতটো নাখায় খাই কমাই খায় উম
বেছিকে খায় সিহঁতে পাচলি খায় বইল পাচলি খায় বেছিকে আমিতো তেলত ভাজি ভাজি তাৰ আচল বস্তুবোৰ নাইকিয়াই কৰি পেলাওঁ
উ উ নহয় তেলত ভাজিলে তাৰ হেৰিটো নাইকিয়া হৈ যায় আমি মুখতহে সোৱাদ লওঁ ভিটামিনো নাইকিয়া এ হৈ যায় শেষে পেলাই পেলে
উম আচলতে বইল কৰি খাব লাগে একানে।
উম বাকী ভাত পানী আপুনি বনালে
অঁ, ভাত মই বনালোঁ ভাত দালি এনেকে ভাজি ভাজি মই চজনা ভ চজনা পাতো ভাজিছিলো আজি চজনা পাত আৰু হেৰি। অঁ, হেৰি ভাজিছিলোঁ লেছেৰি মাহ ভাজিছিলোঁ। তাৰপিছতে হেই আম আম কাটি পেলাই দিছিলোঁ।
আম গছত লাগিছে ন।
দুটা এটা লাগিছে এই চৰাই খাই নাইকিয়াই কৰিলে চৰাই অনবৰত মানে সন্ধিয়া হ'লেই চৰাই খুব খায়।
অ
এই মানে চৰাই
সাৰ সুৰ নিদিয়া আমকেইটা খাই আছে ঘৰতে
টো হয় ঘৰৰ ঘৰৰ বস্তু খালে ভাল লাগে মানে সোৱাদটো থাকক নাথাকক তেওঁ মেডিচিনটো নাই তাত।
মেডিচিনটো নাই তাকে তেনেকে ঘৰত হলত ভাল বস্তুৱে শাক পাচলিয়ে হওক ফল মূলেই হওঁক।
উম
তাকে বাৰো ঠিকে আছে দিয়ক।
অ অ হ'ব দিয়ক অ অ